কি কৈছা।
মই এনে বহি আছোঁ তুমি।
মই তোমাৰৰ ভাতকিটা ধুনীয়াকে খালো, খাই পেলাই বিচনা চনা-খতে পৰি দিছোঁ ৰহ।
হয়নেক
হয় শুনি একদম ধনু ধুনীয়া অ' তোমাৰ কোৱা।
মোৰো ভাল বৰু।
ক'ত আছা এতিয়া
মই এতিয়া ঘৰতে আছোঁ বাৰু।
উহ শুই গ'লা আলু। উম ধুনীয়া আমাৰ চ'ব ঠিকে আছে। ফুৰিবলৈ মোৰিবলৈ যোৱা নাই নেকি?
গৈছিলোঁ নহয় গৈ আহিছোঁ হে।
গৈ আহিলা হেনি।
হয়।
গৰম বন্ধৰ আগতে গ'লা দেখোন।
গৰম বন্ধ মানে-এ গৰম বন্ধ বুলিয়েই যোৱা নাই আৰু এনেই গৈছিলোঁ।
অ' ক'ত গৈছিলা।
মই তোমাৰ মাজুলী এই গৈছিলোঁ।
হুম
মাদুলিলে গৈছিলো মাদুলী।
মা-মাজুলী গৈছেল, মাজুলী গৈ পোৱা নাই বাৰু।
অ' অ' গৈ চাবা বহুত ভাল লাগে। আমি যাওতে টো যাওতে ফেৰিত গলোঁ। ব্ৰহ্মপুত্ৰ নদী যেন তাত মই জাহাজৰ পাৰ হৈ তাত‌ গলোঁ।
আহঁ
তা-তাৰ মানে পৰিৱেশটোৰ গাঁৱলীয়া হয়।
অহ
মানে ভাল লাগে বহুত জেগাতো। আমাৰ সত্ৰ ফুৰিলোঁ আউনীআটী সত্ৰ। আকৌ তোমাৰ দক্ষিণ পাট সত্ৰ আছে। কমলাবাৰী সত্ৰ আছে।
আহঁ
গোটেইখন ফুই মেলি দুদিন থাকি আহিলো অ' মানে জেঠায়ে হত ঘৰৰ আছে। চল মাজুলিৰ
অ' যে জেঠায়ে হত ক'ত আছে নো
জেঠাইহতকন চামগুৰি বুলি কয় জেগাকন।
ক' চামগুৰি সত্ৰ ফালে নেকি?
আহ সেইফালে আছে।
কোৱা হোন তেতিয়া মাজুলীৰ বিষয়ে অকমান।
মাজুলিৰ হে সতৰকখন আছে সত্ৰখনৰ ফুৰিলো, তোমাৰ তাৰ মুখা শিল্প চালো
অ' মাজুলীতো এতিয়া এছিয়াৰ। অ' মাজুলীতো এছিয়াৰ ভিতৰত চবতকে বৃহৎ নদী দিপ নহয় জানো।
হয়, হয়।
এখন আমাৰ এতিয়া প্ৰথম এইফালে ক ফেৰি দি গলা নে জাহাজেদী
ফেৰি দি গলো
ফেৰিডি গলা ন ফেৰিদি বাইক ল তোমালোক বাইক লগৈ গৈছিলা নে গাড়ীত
আমি গাৰিত গৈছিলোঁ
উম ইফালৰ পৰা গৈ প্ৰথম কি চালে কমলাবাই গ সত্ৰ চাগে অ' তাত সৰাই চৰাই দিলা নে নাই।
উম, দিলো দিলো। মাজুলি ৰাখ চাই পাইছানে নাই ঢেয় হয়।
ৰা এবাৰ গৈছিলো, এবাৰ গৈছিলো।
অ' ৰাস চাই বহুত ভাল লাগে তাত।
সন্ধিয়া যোৱাাহে হেৰিয়াত কি এ কমলাবাৰী সত্ৰ দ মানুহ কিবা পাম পালনাম চাল্লা নাম নো নাপতে জানো।
পাল নামো পাতে অ বহুত ভাল লাগে
শতখন দেখি পালে কেনেকুৱা
দেখিবলে জেগাবোৰ ধুনীয়া হয় আৰু
একদম ধুনীয়াকে গাঁৱলীয়া পৰিৱেশ
গাঁৱলীয়া পৰিৱেশ একদম
একদম শান্তি নিচনা
শান্তি পৰিৱেশ আহ গোটেই সেউজীয়া হয় চাৰিওফালে
আহ সত্ৰবিলাকত সত সত্ৰবিলাকত চাগে দেখি ইয়াত ৰাস ভাল লাগে নহয়
উ বহুত ভাল লাগে তুমি নিজে এবাৰ গৈ চাবা আহু
মই হেৰীয়াত গৈছিলো এবাৰ ৰাস চাওতেনে
উম
তেতিয়া আমি প্ৰথম ইয়াৰ পৰা তোমাৰ এইফালি ঘাটটো পাৰ লো ৰাতি দেৰি হ'ল বাৰু আমি আবেলি গলো ঘাট সিফালে ৰাস্তা পদূলিবোৰ বেয়া নহয় আজিকালি ৰাস্তা পদূলিবোৰ ধুনীয়া হয় গলে ফুৰিবলৈও জেগাবোৰ ধুনীয়া আমি যাওঁতেনে তেতিয়া তোমাৰ উত্তৰ কমলাবাৰী বুলিয়ে কয় সত্ৰ যে উত্তৰ কমলাবাৰী সত্ৰ তোমাৰ হেৰি হৈছিলে এই তাত মুকলি ৰাস হয় যে তাৰ সেই মুকলি ৰোৱা হয় আৰু তাত মানে সেই হয় ন নদীত মানে নদী নহয় মানে সটো পুখুৰী ডাঙৰ পুখুৰী এটা আছে
উম
তাত মানে ধুনীয়াকে ৰাস খনৰ যিখন মানে কেলিগোবল নাটায় সেইবাৰ মানে পুখুৰী মঞ্চস্থ কৰে যেনেকে ৰাধা কৃষ্ণ
সেইখন চাইছোঁ অ চাইছো মই
নাওলৈ
মানে ড অ মানে কোনপতেকে তোমাৰ হেৰিতে নদীতে দেখাই দিয়ে আৰু
অ সেই পুখুৰীটোতে মানে ধুনিয়াকে আৰু ল কেমেৰা লাইটিং চিষ্টেম যে বোলে বৰ ধুনীয়া লাগ তাৰ পিছত হেৰিয়ে যে কৃষ্ণৰ জন্ম হওঁনে যে বসুদেৱে যে পানীত যে লৈ যায় যে উপৰত যে সেইটো দেখা তাৰপাত তেনেকে সেইখিনি আকৌ হেৰি চৰিব বুলিকো দেখাই তাত এই বগলী যে হেৰি কৰিছে আছিলে
গোটেইটা দৃশ্যয় দেখাই। ধুনীয়াকৈ দেখাই দিয়ে। ম কেল ব লগও খাইছো মাজৰিৰা হয় আমাৰ জেঠায়তৰ ঘৰ আছে নহয়, মাতে যেন যাওঁ আৰু।
আহ উত্তৰ কমলা বাই তেনেকুৱা হয় বুলি শুনিছো বাৰু। আৰু সপাত সত্ৰখননো দেখিবলৈ ধুনীয়া আৰু বাহিৰৰ পৰাও মানুহবোৰ আহে। চাবলৈ পৰ্যটকো ধেৰ, পৰ্যট
আমাৰ আকৌ ইয়াৰ মানুহে গৈ পিনি আঁতৰতহে চাইগ যেগা ফুৰিবলৈ যায়
সেইটো হয় বাৰু আমাৰ নিজৰ জেগাতে ইমান ধুনীয়া ধুনীয়া জেগা আছে
উম
তাৰপিছত হে ইয়াত কি চালা হল'
আহ
তাৰপা তোমাৰ হেৰিয়াত কি কি চলা এইফালে গ'লো তাৰপিছত মুখাৰ শিল্প এখন আছিলে নহ, সত্ৰখনৰ নাম কি আছিলে?
সত্ৰখনৰ নামটো চামগ্ৰী সত্ৰই আছিল।
চামগু সত্ৰ আছিলে হেনে।
হয়।
তাত মুখাবিলাক বনাবলৈও শিকাই হবলৈ দেই।
উম। এতিয়া মুখা তোমাৰ-তোমাৰ হেৰি কৰি থোৱা আছে, বেয়ৰত মানে ওলমাই ওলমাই থোৱা আছে।
এনেকে গোটেই তটা নিৃসিংহ বতৰ বৰা বতৰ চব থাকে নেকি
আকৌ এবাৰ মাজতে যাবা-যাবা।
অ চাবলে যাব লাগিব। তাৰপৰা কি কম বুলি কৈছিলে?
আছে হ মাজাৰ কি মিননো বচল ন পবল
কিনিললে
হয় অৰুণাচল কি
অ অ শুনিছো। অৰুণাচলখন বহুত ধুনীয়া আকৌ।
অ এইফিলে পাহাৰ জেগা কি ভাল লাগে গৈ পিনি।
জেগা কেইটা বহুত ধুনীয়া হয়। হয় নে নাই?
হয়। এ হাজাৰ এ হাজাৰ বাদকেইটা তোমাৰ গৈয়ে মানে কিবা ভাল লাগে।
জেগাবোৰ একদম প্ৰাকৃতিক গুৰৰ পাহাৰৰ মাজত ঘূৰি ভাল লাগে। হয় নে? উ উম উম মই গৈছো নাচত কিন্মি নাই যোৱা। ইটানগৰ গৈ।
অ তাৰমানে এটা বস্তু সিহঁতে পাহাৰবোৰ কাটি দিছে ন,
অ।
সেইটো কাৰণে মানে কি ফলক বিলাকৰ লিখা আছে নাই হাতীৰ পৰা সাৱধান মানে সিহতে কি ক পাহাৰোৰ ক দিছে এতি হাতী এইবোৰ ওলাবই ন তেতিয়া।
আহ
সেইটোৱে বেয়া কাম কৰিছা আৰু।
সেইটো হয় বাৰু কিন্তু আকৌ এবাৰ সময় ঘুৰিবলৈ বা ফুৰিবলৈ যাব ল তুমি মই যাবলৈ ৰাস্তাবিলাকতো বনাই দিছে ন ভালকে। গৈ পেলাই বস্তুটো উপভোগতটো কৰিবলৈ পাইছো ন, প্ৰাকৃতিক সৌন্দৰ্যটো।
গছটো নকটাকো পাৰি তেনেকে। ন পাহা চব ন মান গ পাই
মই তোমাৰ যেতিয়া ইটানগৰ গৈছিলো। তেতিয়া ৰাস্তাতটো হাইৱে বনাই দিছিলে, বহুত ধুনীয়া অই! তেনেকুৱা খন মানে যোৱা ৰাস্তাতটো বেছি
অ বহুত ধুনীয়া আমি বাইকতে গৈছিলো। মানে গাৰিত ঘুৰতকে কি হা গাইড গ বাই তাত গ'লে মানে বেছি মানে উপভোগ কৰিব পাৰি আৰু।
অ জেগাটো বেছি উপভোগ কৰিব পাৰি। আৰু তোমাৰ হেৰি আছে, ইফালে তাত তুমি ইটানগৰ পোৱাৰ আগতে য'ত গংগা বুলি জাগা জাগ অকন আছে।
অ গংগা গছ আৰু চিৰিয়াখানো আছে নহয়, চিৰিয়াখানা এখনো হেৰিত
গং অ গংগা তোমাৰ চিৰিয়াখানা এখন আছে। যেনেকে তাৰ দিপৰ বিল বিলাক ধুনীয়াকে তাৰ মানে বহুত ধুনীয়া ফেচিলিটি টাইপৰ ৰখা আছে। তাৰ পিছত তাত গ ধুনীয়াকে চিয়াখানাৰ ধন থকা ধুনীয়া ভিউ পইণ্ট এটা আছে। মানে বহুত
সে গংগা হিতে আছে গংগা ঘাততে আছে।
অ গংগাটোৰ আ
অ উপৰলে উঠি উঠি যাব লাগে।
বহুত বহুত ধুনীয়া ধুনীয়া ভিউ আহে।
আছে অ ওপলেও গৈছো বৰ ধুনীয়া লাগে ভিওটো
ওপৰলৈ গৈ পেলাই মানে তোমাৰ বহুত ধুনীয়া বিউ আহে। তাৰপিছত তাৰ পৰা তুমি অকমান এইটো ৰাস্তাতটো এনেকুৱা হেৰিয়ে ওপৰলে উঠি যোৱা নিচিনাই, তাৰপিছত পাছত অকণমান গৈ গংগা পাই ইতানগৰ মাজত আছে দেই গম্পা বুলি জেগা এখন আছে।
গম্পা, গম্পামন্দিৰ
অ তাত মানে বুদ্ধদেৱৰ ম মন্দিৰ হয়। এইটো গম গম পা টেম্পুল বুলি কোৱা হয়। তাত মানে উম। তাত মানে তোমাৰ, গৈছা নেকি তাত? হেল্ল' হেল্ল' হেল্ল'
শুনি আছো।
অ গম পাই গৈছা? গম্পা তোমাৰ মন্দিৰটো বহুত ধুনীয়াকে বনাই থৈছে।
শুনিছা নে? তাৰপা
শুনি আছো।
উম তাত আমি কি, আমি তাত
শুনিছানে?
তাৰপিছত তুমি কি কি ফুৰিলা কোৱা?
মই সে গৈ পিনি মাজুলীয়ে বেছি ভাল লাগিলে। তাৰ পিছত তোমাৰ যেতিয়া সূৰ্যত হয় ন সেইটো সময়ত তোমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত বহি আছিলো। তেতিয়া মানে দৃশ্যটো চাই পি ইমান ভাল লাগে সন্ধিয়া সময়ত। জেঠাই জেক আছে তাৰ আগত আমি দুজনে গৈ পিনি ধ গাওখন ঘূৰিলো গোতেই,
অ
আকৌ আলহীক খোৱালে। হয়।
মনোমোহা দৃশ্যটো বহুত ধুনীয়া লাগে মানে।
উম তাত মিচিং মানুহো আছে ন,
অঁ
মিচিং মানুহ দুই এঘৰত এনে সোমালো সিহঁতৰ মানে হেৰি মাছৰ আঞ্জা খাইছিলো তাত
অঁ
সেইবোৰ খায়ো ভাল লাগে আকৌ কিছুমান হেৰি দিছিলে পিঠা দিছিলে খাবলৈ
অঁ
তেনেকে খুৱাই মেলি আলহী আপ্যায়নতটো বহুত ধুনীয়াকে কৰে সিহঁতে মানে
এইটো মাজুলীৰ সেইটো আছে আৰু
উম মানে গোটেই হেৰিখনে মাজুলী খনে গাঁৱলীয়া পৰিৱেশ যেন,
হয়।
হয় হয়
অ পাৰিলে যাবা, তুমি এদিন।
তেনে এদিন মানে ভালকে ফুৰা মেলাকে এবাৰ মাজুলী যাব লাগিব বনাই ভাল লগাকে সকলোবোৰ চাব পাত তুমি চাই চাগে এতিয়া তোমাৰ লগতে পাতিব লাগিব আৰু ভালকে
পতিবা বাকি বতৰ কেনেকুৱা
বতৰ এইফালে ডাৱৰীয়া আৰু
অঁ আমাৰ ফালে একে পুৰা বৰষুণ দি আছে সেয়িই মানে গছ গছনিবোৰ কাটি দিছে যে মানুহে
এ সেইটোয়ে হয় বাৰু
পানী বাঢ়িছে নাই
এনে বাঢ়িছে বাঢ়িছে
মানুহৰ ঘৰত সোমাইছে নেকি
নাই নাই সোমোৱা
উম আমাৰ মানে সোমাইছে অঁ মাছো ওলাইছে তোমাৰ উম
অঁ